হেল্ল',
প্ৰাঞ্জল
কি কৰিছা?
কৰিছা নাই কামটো-
কি কৰিছা?
তোমাৰ নাম মাতো অহা নাই বহুকে দূৰৰ পা অহা নিচিনা লাগি আছে তোমাৰ মাতটো
কিবা চে চেউনীটো বেছি
হে,
অ,
তোমাৰ লগত হলে এইডাল হেৰি দিয়ে ঐ প্ৰব্লেম দিয়ে।
কি কাৰ?
এ তোমাৰ লগত কথা পাতিলে
অ',
হে ব্লুটুথডাল লগালে এইটো প্ৰব্লেম দিয়ে মই ব্লুটুথদাল আতঁৰাই দিছোঁ।
নাই তোমাৰ কিন্তু এতিয়া মাতটো এতিয়া ঠিক হৈ গল ঠিক হল।
উম শুনিছা এতিয়া
উম এতিয়া ধুনীয়াকে শুনিছো অ,
অ', এইটোৱে তোমাৰ লগৰ লগে লগে কিয় জানো ডিছটাব দিয়ে ব্লুটুথে
জানো কিয় মোবাইলৰ প্ৰব্লেমো হব পাৰে।
উম নহয় ইহঁতৰ লগত নহয় নহয়। কচুহতৰ লগত অ', হিহঁতৰ লগত মই এইডাল লগাই কথা পাতোঁ।
নহয় মোৰ মোবাইলত প্ৰব্লেম হ'ব পাৰে এইটো পুৰণা হেণ্ডছেটটো সেইকাৰণে প্ৰব্লেম হব পৰে উম।
বাকী খোৱা বোৱা হ'ল নে নাই?
খোৱা বোৱা মই নাখালো দিয়া উঠনি মেগী খালো তাৰপিছতে ত আভো আভোক লাগি আছে সেইকাৰণে নাখালোৱে।
মই জাষ্ট খাই উঠিছোঁ, মই খাই উঠিয় মানে মই বোলো তোমাক ফোন এটা কৰোঁ।
কি কি খালা?
আজি তোমাৰ মাংস ৰুটি।
অ', মানে বতৰ চাই নেকি।
আৰু পেট ভৰাই। তেতিয়া মানে মই বতৰ বতৰ চাই বতৰ চাই মানে কালিয় খাম বুলি ভাবছিলো কিন্তু কালি গৰমডালৰ দি খাব মন নগ'ল। এই নাখাওঁ ঠ আজি বতৰটো ধুনীয়া কৰি দিছে উম। এই গৰমত কিবা মাংস চাংস খাব মন নাযায় দেখোন অ'।
এ গৰমত আৰু এনেই গৰম কৰি দিয়ে কিন্তু ব্ৰইলাৰতো বৰ একো নাই গৰম মাংস নহয় বাৰু ব্ৰইলাৰটো ঠাণ্ডাহে আৰু
কালি মানে মোৰ কালি বুলি নহয় আজি দুদিনমানৰ পৰা মানে মোৰ মন গৈ আছে। দেই মাংসকণ খাওঁ-খাওঁ -খাওঁ কিন্তু এই গৰমটোৰ পৰা মানে এনেই গৰম দিছে মই মানে নিজৰে মানে লাষ্টত এই ধৰ ৰাতি হলে মোৰ এনেকুৱা লাগে এই নেখাওঁ আৰু দে আজি আজি বতৰ ভাল দেখি বোলো নাই আজি দিব পাৰি আৰু এ
তোমাৰ মানে কি গৰমত এ নাপালোৱেই দিয়া তোমাৰ হেৰি মানে গৰমত যে একো খাবলৈ মন নাযায়। একোৱে নাযায় খাবলৈ মন চাবাচোন ভাত চাত হ'ক বা কিবা
উম, হয়- হয়। তোমালোকৰ কেতিয়া হ'ব গৈ অ', কাম?
আমাৰ কাম এতিয়া তোমাৰ জুলাই পঁচিশ তাৰিখে।
অ', অ', নহয় - নহয় এই কামটো কথা সুধিছো এই দহা চহাটো।
দহা কাইলে, পৰহিলে
কাইলৈ হ'ব ন? তোমালোকে কোনদিনা পৰহিলে চুব পাৰিবানে তেল ভাত? মাছ ভাত ন?
অ, আমি মতো খাব নাপাই ঘৰতে মাছ অকমান আনি খাব লাগিব আৰু।
অন্ত পৰিলগৈ আৰু।
অন্ত পৰিলগে আৰু দিয়া অই বা কান্দি-কান্দি-কান্দি-কান্দি অন্ত পৰিলগৈ আৰু এ মই এবছৰলে বাহিৰত খাব নাপাই দেখা নাই? গতিকে মই ঘৰতে মাছ আনি খাম আৰু। সুখ দিয়া অই। অ, বছেৰিকিয়া নোহাৱালৈকে নোৱাৰা যে কতোতে। তোমাৰ তেওঁ হক দিয়া ৰাজ তেওঁ হ'লগে তেওঁ তোমাৰ ধৰা টানি আজুৰি এঘাৰ দিন হব হ'ল আৰু দিয়া ঐ।
অ', অ',
বা
পাতোতে-পাতোতে ন ত সেই তেতিয়া পা বাপ প্ৰথম কেইদিন কিন্তু একে কিবা, নেৰা নেপেৰা লাগে আৰু ন? মানে ভাবিবই নোৱাৰি দস দিন।
এতিয়া মানে তোমাৰ কাষ চাপি আহিছে অকণ মনটো মানে শান্ত সান্তনা লৈ আছো আৰু পালেহি-পালেহিকে। উম, পালেহ- পালেহি কেইসান্তনা লৈ আছো আৰু।
উম, মই আকৌ এই খাই থাকোতে মানে কি জানা ইহঁতে আকৌ মেছেজ দিলে। বোলে আছানে-আছানে মই এই জাষ্ট চাইছো মই বোলো নাই প্ৰথমে তোমাক কল এটা কৰি লও কাৰণ তোমাৰ শুৱা টাইম হৈছেতো যিমান যি হ'লেও।
অ',
বেগ এটাকটো বাৰু মই ৰাতিও পাম।
ভিনিদেও লগত-ভিনিদেও লগত পিছত কেম উম, মই তোমাৰ এইখন চাই আছিলো। লাষ্ট ছাবস্ক্ৰাইব লইছো একদম পৰা আল্টিমেট আৰু
চালানে গোটেইটো?
গোটেই এই যে চিৰিজখন
মজা লাগিছে ন চাই। উম, কালি কচুৱে সুধি আছিলে। যে কিবা ভাল চিনেমা এখনৰ কথা কোৱাচোন-কোৱা? উম, শুনি আছো। উম, হেল্ল',
ছে মানুহ তুমিদিয়া চিজখন মই চাই আছিল তাৰ মানে লাষ্ট লাষ্ট ইপিচদ ত আৰু
অ, গম পাইছো নহয় কালি কচুৱে সুধি আছিলে, যে ভাল চিনেমা এখন কোৱা? মই বোলো, এই চিৰিজখন চোৱা।
অ', অ', নাই মই এতিয়া তোমাৰ একদম লাষ্টটো চাইছো তুমি মেছেজ দিওতে কাট একদম পুৰা ধুনীয়া মলয় গৈছিলো চাই থাকো একদম মজা লাগিছে। একে ধুনীয়া লৈছে মানে তোমাৰ মন বহি গৈছে।
এ মই যে একেলগতে শেষ কৰি পেলালো গোটেইখিনি।
ন পাৰিম মই এতিয়া টাইমতটো নিমিলে কাৰণেহে ধৰা উঠিব মনটো মোৰো নাযায় আজি দিনত চালো তাৰপিছত আকৌ আকৌ-আকৌ এইটোলৈ আহি যোৱা হৈ যায় এইটোলৈ আহি গলে থাকি যায়। তাৰপিছত নাই বোলো চাই দিও এ এতিয়া তোমাৰ লগত হেৰি কৰাৰ পিছত আকৌ সেইটো মই চাই আজি ঠিক কৰিব লাগিব।
পৰহি যে চালো দিনত অ, পৰহি ন কালি-কালি। কালি যে দিনত চালো তাৰপিছত তোমাৰ কালি যে পৰহিযে ছিনিমা চাব কেতিয়া কৈছিলো বা।
তাৰপা হ'ল দুদিন-হ'ল দুদিন হ'ল পাহিয়ে নেকি সম্ভৱ?
অ, মই ভাবিছিলো মই তিনিটাৰ এপিছোদ চাও বাকী ৰাতি চাম তিনিটা এপিছোদ। কিন্তু নাই মানে মই একেবাৰে চাই পেললো নোৱাৰিলো আৰু ৰখিব
নোৱাৰা নোৱাৰা একদম মানে মন বহি যায় পুৰা ইটোৰ লগত ইটোৰ পৰা লিংগ ন এৰিব নোৱাৰি
লিংক আছে লিংক আছে আৰু মানে কি থ্ৰিল তোমাক দি থৈ গুচি যায় থ্ৰিলটো
ঠিক আছে
তুমি চাবই লাগিব ন তোমাৰ অকণমান নেটৱৰ্ক প্ৰব্লেম দি আছে নেকি মোবাইলটো বাৰু
চাও চাও লাগি আছে মোৰতো দিয়া নাই মোৰ ত মাতোখন কোনোবা
মো অকণমান লেটলি মানে তোমাৰ ভইচটো আহি আছে
নাহা হৈ যায় হঠাতে কোনোবা টাইমত অ আকৌ মোৰ আকৌ তোমাৰ ভইচটো মোৰ আকৌ তোমাৰ হেৰি কৰ কৰ পৰা যেনেকে ফাটি ফাটি আহি কোনোবা টাইমত নোহোৱা হৈ যায়
নাজানো আৰু কাৰ প্ৰব্লেম দি আছে
নাই ৱাই ফাইটো প্ৰব্লেম ৱাই ফাইৰ প্ৰব্লেমটো তোমাৰ মোৰ দিয়া নাই মোৰ ধৰিব পৰা নাই এতিয়া মোৰ তোমাৰ
আকৌ তোমাৰ মাততো কোনোবা টাইমত মোৰ তাত মানে হেৰিকে আহে যেন তুমি দূৰৰ পৰা কৈ আছা আকৌ কোনোবা তেওঁৰ ভইচটো নোহোৱা হৈ যা য় লাগেই মানে
উম উম মোৰ এনেকোৱা লাগে মানে মই কথাটো কোৱাৰ পিছত বহুত টাইমৰ পিছতহে হেৰি হয় গৈ তোমাৰ শুনি পোৱা তুমি
তাকে তাকে মোৰতো মোবাইলটো ঠিকে চলি আছে ধৰা মোৰ নেটটো প্ৰব্লেম দিয়া নাই কিবা এটা মোৰ মোবাইলটোৱে কিবা হৈছে নেকি চাগে উম কিবা এটা হবও পাৰে উম উম
বাকী এতিয়া কি শুবা আৰু চাগে ন অলপ পিছত
বাকী বাকী শুম আৰু কেইটা পঢ়াব আছে ন বহুত বহুদিন
হেল্ল'
আছে
হেল্ল'
মই শুনিছনে নাই? শুনিছা হেল্ল' মই মানে বোলো হেৰি ফোনটো কৰি লও বোলো বহুত দিন ক কথা চথা পতা নাই।
না
বোলো খবৰ খাতি লও।
উম
মানুহটো দেখা নাই।
হেৰি নহয় এই তুমি ডিউটি গৈ আছা কাৰণেহে যোৱা নাই ইমান দিন।
অ এ এইখন মানে কি কবা আৰু অশান্তি আৰু এইবিলাকত
কালি আছে নাই ডিউটি আছে নাই কালি?
কাইলে কাইলৈও আছে কিন্তু কামেই কাম চলিবই নেকি কাম চলিলেতটো আৰু শান্তি নাই।
অ সেইটো হয় বাৰু। একবাৰ কাম চলা মানে আৰু ন কেতিয়া শেষ হ'ব ঠিক নাই আৰু।
হ'ব হ'ব এইটো বোলে সৰু সৰু কাম বাৰু এসপ্তাহত হৈ যাব।
অ আকৌ সেই নেৰা নেপেৰা যোনটো লাগিব সেইটোহে বেয়া ন?
সেই সেইডাল খৰালি আৰু।
সেইডাল ঠাণ্ডা দিনত লাগে আকৌ ন?
অ একে একে কন্দুৱাই পেলাব আৰু।
তাকে পাৰ বন্ধা কাম, উম গৰা খহনীয়া।
কি হ'ব এক এক কিলোমিটাৰ আহিবই চিয়ৰ।
ডাঙৰ ডাঙৰ কিবা ডাঙৰ ডাঙৰ কিবা এই বেগবিলাক বঢ়াব নেকি জিঅ' বেগ বিলাক, নে কি হ'ব বাৰু?
সেয়া চেম এইটো নিচিনা ছেম এতিয়া যোনটো হৈছিলে সেইটো নিচিনা ছেম হ'ব।
সেইটো আহিল তাক
ছে-ছেম হ'ব পাৰে। নাই এই ক'ত গৰা গৰা খহাব পৰা নাই ন। মই
নাই নেকি? তাৰপিছত ভিডিঅ' চিডিঅ' দি আছিল যে মানুহবিলাকে কৰি পেলাই?
এ মানুহবিলাকে নাজানে। পানীটো বাঢ়িলে পানী ওপৰেদি যাবই।
অ।
পানী তোমাৰ উঠিবই। সেইটো পানী ৰখাবৰ কাৰণে কৰা নাই নহয়, গৰা নখহাবৰ কাৰণেহে কৰিছে।
অ এনে তোমালোকৰ ধৰক গৰাবিলাক কামত দিছে নে নাই?
অ এতিয়া যত বাৰশ মিটাৰ দেশ আছে য'ত বাৰশ এশ মিটাৰ বে খহা নাই।
বাৰশ মিটাৰ মান তোমাৰ প্ৰায় এক কিলোমিটাৰ।
উ এক কিলোমিটাৰ। গাঁৱৰ মানুহৰ আপত্তি নাই নহয়। গাঁৱৰ গা মানে গাঁৱৰ মানুহৰ আপত্তি নাই। গাঁৱৰ মানুহে বুজি পায়। সিহঁতে প্ৰথম পা দেখিয়ে আছে এইবিলাক। এই বাহিৰৰ এই বৰদপীয়াকেইটা গৈ পেলাই উৎপাত কৰে। এই এনেও নাজানে নকৰে একো সিহঁতে উৎপাত কৰে গৈ। কিন্তু গাঁৱৰ মানুহে ভালকে জানে। সিহঁতে মানে কাম আৰম্ভ হোৱাৰ পৰা দেখিয়ে আছে ন। সিহঁতৰ আপত্তি নাই। কিন্তু এই হিনকেইটা গৈ পেলাই মানে পানী অকণ উঠা দেখিলেই ভাবে সেনেকে চব ভাঙি গ'ল, কিবা হৈ গ কিমান কিমান বুজাইছে যে এইটো পানী ৰ ৰখাব কাৰণে নহয় এইটো গৰা নখহিবৰ কাৰণে। পানীৰ ওপৰেদি বাগৰিবই।
নদীৰ পানীটো বাঢ়িলেটো এনেও ওপৰেদি আহিব। মেইন বস্তুটো কি গৰাটোহে খহিব নালাগে।
বস্তু দি আছে যাতে মানে মাটিৰ তলৰ পা যোনটো নদীয়ে খান্দে সেইটো মানে ওপৰলৈকে বস্তা মৰা আছে।
মানে মেইন কথাটো কি মাটিটো লৈ যাব নালাগে। আগৰ যোনখিনি মাটি নিলে সেইখিনি যাতে নিব নোৱাৰে আৰু আগৰ আৰু।
এ মানুহ মানুহে এইবিলাক বুজি নাপাই যে।
উম সেইটো হয় বাৰু, আকৌ নহয় কেটামান আকৌ ওলাই নহয়
নহয় আৰু আৰু এটা আৰু এটা কথা মানে অ ন আৰু এটা কথা এতিয়া মই তাৰ ভিতৰত আছো বুলিয়ে গম পাওঁ এনেটো আমিও ভাব ভাবিলোহেঁতেন তেনেকে।
এতিয়া ধৰা আমি ভিডিঅ'ত যোনটো দেখিছোঁ সেইটো ভাবিছোঁ ধৰা।
অ', এতিয়া-এতিয়া মই ধৰ নিজে ভিতৰত আছোঁ কাৰণেহে কথাটো গম পাইছোঁ, কিহৰ কাৰণে কি? বাহিৰৰ পৰা মানুহে গম নাপায় ন, কি কাম কি কথা ধৰিব নোৱাৰি না?
পিনে আৰু কিমান দূৰ মাৰিব চাগে এইটো?
আৰু এক কিলোমিটাৰ বা ডেৰ কিলোমিটাৰ আহিব, তাৰ ওপৰত নাহে।
নাহে আৰু ন?
কিমান আহিব চৰকাৰ টকাই নাই। চৰকাৰে এই বাৰশ মিটাৰ পাচ কৰোতে দুবছৰ নে তিন বছৰ লগালে, নহলে
হেল্ল'? হেল্ল'? শুনিছানে? হেল্ল'?